এ
এ ভাল-ভাল।
অ', মই এই দুপৰীয়া সময়ত তোমালে ফোন কৰিছিলো।
অ', হয়নি মই এই কাম এটাত এই ব্যস্ত আছিলো আও কচিঙলৈ গুচি গলো যে
অ', মিচ কল পাইছিলা নাই? অ', মই আকৌ হেৰি তোমালে ফোন কৰি আছো দুপৰীয়া কেইবাবাও
অ', অ', অ', এই মই এই কচিঙলৈ গুচি গ'লো যে।
অহ', ভাল-ভাল তোৰ ভাগৰ
খোৱা বোৱা কৰিলা?
খোৱা বোৱা নাই কৰা এই খাব হৈছে আৰু খাম লাহে লাহে
অ অ ভাত কিহে বনাইছে
এই এ ভাতটো আজি নিৰামিষে হব
অ অ
ঘৰৰে পাচলি আছিলে তাৰপৰা তোলৈ মানে মই দৰকাৰ এটাত ফোন কৰি আছো
অ কোৱাচোন
এ আমাৰ অহা সপ্তাহতে
অ
তাৰিখটো ঠিক হোৱা নাই দেই ক্ৰিকেট খেল এখন পাতিম
অ
ক্ৰিকেট বুলি নহয় মানে বিভিন্ন খেল ধেমালি হব
উম
মই মানে ক্ৰিকেটটোত গুৰুত্ব দি আছো মানে
অ অ
ক্ৰিকটৰ তোৰ মেনেজমেন্টটোত মানে প্ৰতিনিধিত্বটো মই কৰিছো
উম উম
তাৰপৰা বোলো তই তহঁতৰ টিম এটা নাই জানো
আছে আছে দল এটা আছে বাৰু
অ তই তোৰ কেপটেনঞ্চি কৰি থাক
এচেণ্ডাৰ্ছ
অ মই বোলো হেৰি তহঁত আহিবি
অ অ অ হ'ব বাৰু মই তেতিয়া গোটেই দলটোক লৈ যাম বাৰু
অ মানে এই ধেৰ ইয়াত তো দৌৰ হ'ব হব
অ
কাবাডী হ'ব
অ
ৰছী টনা অ কাবাডী দলো আছে নেকি অ তেতিয়া ভালেই হ'ব মানে কাবাডীত অলপ কম হৈ আছে প্ৰতিযোগী
অ আৰু এই দূৰৰ কাৰণে মোৰ লগৰ দুজনমান আছে ভালদৰে
অ মানে কি ইয়াতো একক খেলো হব আৰু দলীয় খেলো হব মানে
অ গম পাইছো একক হলে মোৰ লগৰ দুজনমান আছে দৌৰে দৌৰ খেলত যাব পাৰিব
অ অ তেতিয়া সিহঁতৰ নামকেইটা মোক আগতীয়াকে দিবি তই মই পোৱাই থম
গম পাইছো বহুত এতিয়া তুমি আমাৰ নামটো দি দিবা দল টোৰ নাম এচেণ্ডাৰ
এচেণ্ডাৰ
অ এচেণ্ডাৰ
অ ঠিক আছে হেৰি আকৌ এ বিশ বছৰৰ ওপৰৰ নানিবি আক দেই
অ নানো বাৰু আমাৰ চব সেই ষোল্ল বছৰ সোতৰ বছৰ সেনেকুৱা
অ মানে কি বিশ বছৰৰ ওপৰ খিনিৰ কাৰণে খেলটো আকৌ বেলেগ খেল ৰাখিছে
অ
আকৌ তো বিশ বছৰ তলৰ খিনিৰ কাৰণেও আকৌ বেলেগ খেল ৰাখিছে ক্ৰিকেটে হয় এ বহুত ডাঙৰ অনুষ্ঠান অনুষ্ঠান হ'ব তোৰ বিধায়ক মহোদয় ও আহিব চাবলে আহ উম ভাল হ'ব মানে আৰু হেৰী
অ
এ কাৰ্যসূচী টো চাৰিদিনীয়া হ'ব
অ অ
তাৰে টো একক খেল দুদিন হ'ব আৰু টো দলীয় খেলো দুদিন হ'ব
হৈ যাব তেতিয়া মই দলটো লৈ
অ আৰু তোৰ ইয়াত তো অংশগ্ৰহণ কৰা বা পইচা লাগিব দেই মানে তোৰ প্ৰাইজ মানি আছে যে
বাৰু ন কে অংশগ্ৰহণৰ কিমান লৱ তা পা কাবাডী ও আছে নেকি
অ কাবাডীত কাবাডীটো অংশগ্ৰহণ তিনিশকে ৰাখিছোঁ
আহ অ
আৰু তোৰ মানে ক্ৰিকেটৰ কাৰণে তোৰ যোনটো ফাৰ্ষ্ট প্ৰাইজ হ'ব সেইটো তোৰ দচ হেজাৰ হ'ব
অ
তাৰ পিছত আৰু ৰানাৰ চাপৰ কাৰণে পাঁচ হেজাৰ হ'ব
অ হ'ব যিমান পাৰো চেষ্টা কৰিমেই জিকাটোৱে চাম
অ আৰু তোৰ মেন অফ দা মেথছ ৰাখিছে দুহেজাৰ টকা
অ
আৰু শুনা মতে টো চু চুপাৰ চিক্সো ৰাখিছে নেকি
অ অ বেচ বলাৰ
অ বেজবলাও ৰাখিছে ৰাখিছে
অ অ এয়া কথা নাই বাৰু কাবাডী দলটোকো অং কাবাডী দলটোৰ নামো দি দিবা
অ তই মোক সেইখিনি হোৱাটছাপ যোগে পঠিয়াই থবি
অ ৰাইনুজাইন্স
ছাগে নামটো
অ কাবাডী দলটো
অ
মই অ আগতে খেলি থকা মই নাই বাৰু মোৰ লগৰ আছে অ ভাল খেলোৱৈ
আহ
মানে তেহেঁতে আগতে এই ৰাজ্য ভিত্তিত খেলা
অ, তেন্তে ভাল দিন।
অ।
হেইয়াৰ অ এতিয়ালৈকে আমাৰ কাবাডীতটো পঁচিশটামান দল হ'ল।
অ।
কিন্তু ক্ৰিকেটত তই আচৰিত হবি মানে ক্ৰিকেটটোৰ বিশখন মানে ক্ৰিকেটৰ কাৰণে বিশখন বিশটা দলক মেনেজ কৰাটো বহুত কঠিন নচোন।
অ।
অ ক্ৰিকেটত বিশটা দল হৈ গ'ল মানে।
আতচ্ছা। হৈ যাব একো কথা নাই দু টীম যেতিয়া হৈ যাব। অ অভাৰটো কমাই কমাই খেলালেই হ'ল।
অ সেই অভাৰ কমকে মানে খেলাব লাগিব। এই নহয় দুই অভাৰ বেছি কম হব বুলি ক'লে।
অ চাই অভাৰ মান?
না পাঁচ ৰাখিছে।
অ, অ, হ'লেও পাঁচতো বেছিয়ে হৈ যায়।
অ কিন্তু
বিশটা দল যেতিয়া দু বিশটা দল দুদিনত তো হেৰি কৰিবই লাগিব।
কৰিব লাগিব এই সমিতিয়ে সিদ্ধান্ত কৰিছে আৰু।
সমিতিয়ে হেই কৰা হেতেন ভাল আছিল আকৌ ৰাউন চিধা মানে প্ৰথম খেলখনত জোন হাৰে উলিয়াই উলিয়াই সেনেকে যে ফুটবলত যে যেনেকে আছিল এইটো ৰাউন ছিক্সটিন ৰাউন থাৰ্টিটো সেনেকুৱা কৰি দিয়াহেতেনো ভাল লাগিহেতেন।
অ তো এইটো বিষয়ে আলোচনা হোৱা নাই বাৰু এবাৰ মই উলিয়াই চাব লাগিব কথাটো।
অ সেনেকুৱা কৰিবলে কবা তেতিয়া মানে খেল খনো ভাল হয় আৰু সময়তো দুদিনত দুইদিনটো কমেই ন তেতিয়া মানে খেলতটো ভাল হয় আৰু খেলাবলে।
অ, হয়, হয়, হয়।
উম।
তাকে আৰু কালি এতিয়া অসুবিধা এটা হৈ আছে।
কি?
এ এম্পায়াৰ নাই আমাৰ চাইডে এতিয়া ভাল।
অ, এম্পায়াৰ মষ্ট। চিনাকি আছে বাৰু মই খুধি চাম পাৰে নাই বা বেলেগত খেল থাকিলে নোৱাৰিব।
অ তই আজিয়ে কথাটো পাতিবিচোন।
অ, অ।
তোৰ দু দুজন লাগিব আমাক। মানে তোৰ এ বিশ বছৰৰ তলৰ খিনিও লাগিব ওপৰ খিনিৰ কাৰণেও লাগিব যে।
অ দুই তিনজন হলে হ'বনে।
আহ দুজন মানে। একেবাৰে অতি কমেও। দুজন লাগিবই। এনে চ অ এনে চাৰিজন হলেতো ভালেই।
অহ অহ
মানে কি একে সময়তে দুইখন। খেল হৈ থাকিব বিশ বছৰ তলৰ খিনিও খেল হৈ থাকিব। ওপৰ খিনিও খেল হৈ থাকিব মানে।
যেনে তেনে দুই দুজন মিলাবা আৰু মই দুজন মিলাই দিব পাৰিম সুধি পেলাই।
অ অ তই মিলাই দিবি ঠিক আছে।
অ অ সেইটো মিলাম বাকী কাবাডী কিমান কেইটা দল আছে এতিয়া।
কাবাডীত এতিয়া পঁচিছটা আছে।
আৰু এটা হলে ভাল হ'ব।
অ দিব দিব আৰু আহিবদিন।
ডৰ খ খেল হৈ যাব।
অহ।
সেইটো ভাল হ'ব কথা নাই। কাবাডীও আমাৰ আগৰ পৰা খেলি থকা লগৰে আছে পাৰিব। যিমান পাৰে চেষ্টা কৰিবই। থাকিবেলাই
অ অ কিন্তু আৰু তোক মই কথা এটাক কৈ থওঁ। মানে তোৰ খেল যিহেতু দুদিনীয়া হ'ব। হ'ব আৰু তোৰ একক খেল দলীয় খেল হ'ব ন। তয়। যিমান খিনি লোৱা ন।
অ।
তই মোক হিচাপ এটা দি থবি মই। তহঁতৰ থকা ব্যয়ৱস্থাটো কৰি দিম।
অ অ সেইটোতো আৰু এই দৌৰৰ কাৰণে কিবা মানে এইটো ভৰ্তি মাচুল আছে নেকি?
দৌৰ কাৰণে ভৰ্তি মাছত এশ টকা।
এশ টকা ন হ'ব তেতিয়া মোৰ লগৰ তিনি চাৰিজনে একদম মানে এইবিলাক ৰাজ্য ভিত্তিক খেলা আছে। জিলা ভিত্তিক খেলা আছে। মই তেওঁলোকক খবৰটো দি দিম।
অ ঠিক আছে এই শুনামতে তোৰ অ হৈ যাব তেন্তে। তোৰ মানে শুনা মতে এই খেল মহাৰঞ্জ হৈছিলে। খেল মহানৰ বহুত ভাল ভাল প্ৰাৰ্থীও জইন কৰিছে বৰ্তমানলৈকে।
অ আমাৰ আমাৰো ভালেই আছে এই দৌৰত খেলা কেইজন। এই ৰাজ্য ভিত্তিত। খেলাই
অ গতিকে মানে ভাল খেলুৱৈ লাগিব বুজিছ নে নাই
অ অ মই যিমান পাওঁ ভালখিনি ভাল কেইটাকে ক'ম বাৰু
অ', ভালকেইটাকে কবি।
খেলখনৰ, এ, তাৰিখ ফি এ, হেৰি হোৱা নাই ন?
তাৰিখটো ঠিক হোৱা নাই। কিন্তু অহা সপ্তাহৰ পৰাই হ'ব কিন্তু, সেইটো খাতাং হ'ল।
অ', অ'।
এই মানে কি, বিধায়ক মহোদয়ে উদ্বোধন কৰিব যে।
অ', বিধায়ক থকা নথকা লগতো কথা থাকে।
আমি অকমান ৰৈ দিবলগীয়া হৈছে। অ', আৰু মানে, তেখেতে আৰ্থিকভাৱে বহুতখিনি সহায় কৰি দিলে মানে।
অ', আৰু এই খেলত ভৰ্তি-ভৰ্তি হোৱাৰ আগত কিবা আধাৰ কাৰ্ড চাধাৰকাৰ্ড লাগিব নেকি-নেকি দলৰ?
অ', আধাৰ কাৰ্ড মানে, জোনজনে প্ৰতিনিধিজনে লৈ আনিব তেখেতে গোটেই কেইজন খেলুৱৈৰ মানে, আধাৰ কাৰ্ডৰ এটা এটা জেৰক্স কপি জমা দিব লাগিব।
অ', অ', যাতে খেলি মেলি নহয়।
অ', খেলি মেলি নহয় আৰু যাতে পিছত।
অ', অ'। হৈ যাব, তেতিয়া মই ক'লো, অনলাইনযোগে আপোনালে প্ৰেৰণ কৰি দিম।
অ', পঠিয়াই দিব। তাৰপিছত আৰু ৰচী টনাটো মানে কি, ৰচী টনাত কোনো ভৰ্তি মাচুল নাই, সেইটো যিহেতু ধেৰ খেলুৱৈ গোট খাবই ন।
অ'।
গতিকে সেইটো আমোদ প্ৰমোদৰ কাৰণে ইনেই ৰখা হৈছে আৰু।
অ', ঠিকে আছে মানুহ-ৰাইজেও খেলিব পাৰিব। দৰ্শক দৰ্শকসকলে মন গ'লেও খেলিব পাৰিব।
পাৰিব পাৰিব। তেনেহ'লে আৰু তোৰ খেলৰ, খেলৰ মাজত সৰুকে মানে আমি এ, সৰুকে কিবা এটা খাবলৈ দিয়া হ'ব, মানে সমিতিৰ ফালৰ পৰা। অ', সেইটো চিন্ত চিন্তা কৰিব নালগে, আৰু পানী বটলৰ যোগান ধৰা হ'ব।
অ', অ', সেইটো হ'লেই উম-মূল কথাটো হ'ল পানী বটলটো, সেইটো পালে আৰু কথা নাই ইমান ধৰা।
অ', পানী বটল হ'ব। বাৰু, তেন্তে হ'ব মই তোক খবৰটো দিলো, তই গুৰুত্ব সহকাৰে ল'বি কথাটো।
হ'ব হ'ব, মই এতিয়াই আপোনাৰ তোমালৈ দলৰ গোটেই সমূহৰ, মানে জোনে জোনে খেলিব, মই আধাৰ-চাধাৰ আপোনালৈ পঠিয়াই দিম।
অ', ঠিক আছে হ'ব।
প্ৰতিযোগিতা কাবাডীত থকা সকলো মানে মই দি দিম আৰু
অ', আও ভাগ ভাগ কে দিব দেই।
অনলাইন পেমেন্ট যোগে পঠিয়াই দিয়া হ'ব, সেইকাৰণে এই কে ওৱাই চি কেনাৰটো দি দিবচোন।
হ'ব হ'ব।
এতিয়া গোটেই যিমানটো হয় আমি দলে মিলি বেলাই দিম। ইঘাৰ শ কেইটকা হে তিনিশ কাবাডী কানে আৰু এশ হেই কাআনে।
অ অ দৌৰ।
খোৱা-বোৱা নাই কৰা ন?
খোৱা বোৱা নাই, কৰিমহে এতিয়া।
অ অ ঠিক আছে, আমিও এ মই কওঁ এয়া। ঠিক আছে। হ'ব তেতিয়া।
হ'ব।
অ।